ঘৰত কিবা বনাইছে? তুমি নিজে।
এ, মই এনেই লগোৱাৰ লগত কথা পাতিছিলো ইয়উজিত আছে, যোৱাই নে কালিৰ পৰা।
আজি নি?
অ।
কেতিয়া আহিলে? কালি, কালৈ যাম। ৰবা জুলাই মানত যাম নেকি?
মই কালি? কথাটো কৈছিলো।
কাক, মালিকক অহ, কি কৈছে?
আহিবলৈ কবি বুলি কৈছে।
উম, এমাহৰ মানে আৰু।
কৈছো, এ, মই এমাহ বুলি কোৱা নাই, এমাহ-দেৰমাহ মান থাকিব চাগে বোলো।
অহ। মই ফোন কৰিমেই বাৰু এনেও। যদি মানে মই দিচ ক'ত থাকো মই ভবা নাই যদি তাত থাকিম বুলি ভাবো তেতিয়াহ'লে মই ফোন কৰিমেই ন।
ফোন কৰিলে পাই যাবা।
উ। কালি কামটো হ'ল নাই তুমি ক'বাত গৈছিলা নহয়? খালো-খালো।
কিহেৰে খালা?
ভাত তোমাৰ কি, এ মাছ আছিলে।
আজি শ্বিলংৰ কেইটাও গ'লগে নহয়।
লগৰকিটা গ'লগে
অ', আজি। এই গলগৈ সিহঁতি। শুনিছা নাই। শুনিছা নাই। শুনিছানে।